হেল্ল কি কৰি আছা।
এ হাঁহ মুৰ্গী বাহান এৰি দিছিলো? সেইবিলাক এতিয়া গধলি হৈছে নহয়।
অঁ
এইবিলাক এতিয়া ৰুমত সোমাব গঁৰা়লত সোমাব লাগিব!
আহ
হাহ বিলাকো এৰি দিছিলো অ অ। সেইবিলাক মই কাম কৰি আছো।
অ উমা হ'ল ন।
সোমোৱা হোৱা নাই এইবিলাক মানে চাব লাগে ক'ত কিমান। সোমাইছে ক'ত কি কৰিছে খোৱা আছে ন নাই। আহ কৰ ফোন কৰি চাব পাৰিম।
অ দেই অ এতিয়া গধূলি হলে। চব কামতটো আৰু ভাল পাই লাগব। গৰু ছাগলী যি যি আহে সেইবিলাকো বান্ধিব ব্ধিবই লাগিব? আৰু আৰু কিবা বান্ধিব ল গীয়া আছে নেকি পুহিছা নেকি আৰু কিবা কিবি।
নাই পাৰ চৰ আছে কেইটামান?
কেইযোৰমান পাৰ।
অহ এই বেছি নাই চাৰিযোৰ মান আছে।
অ পোৱালি ছোৱালী হৈছে ন নাই
বিক্ৰী কৰা যায় খানা হলে
অ তেতিয়াহ'লে এযোৰমান ময়ো লৈ আহিম দিয়া কেতিয়াবা? কবা জৰা হ'লে কবা কাৰণ এই মই বৰ দুৰ্বল। মানে পাৰ খালি অলপমান সবল হ'ব। বুলি ভাবিছো সকললেও দেখোন কয় মোৰ ল' প্ৰেচাৰ আছে। মানে মানুহজনী দুৰ্বল। অ যদি বেছিকে পাৰ চাৰ কেতিয়াবা? হয় মোক ক'বা মই এনেকৈ লৈ আহিম আজে সময়ে খাম দিয়াচোন?
আহ হ'ব দিয়া এই মেকুৰী অলপ দিগদাৰ কৰে মেকুৰী মানে লৈ লৈ যায়। চানা হয় চানা বিলাক আৰু বান্দৰ আছে না বান্দৰ দৰকণিবিলাক নষ্ট কৰে। ‌ এনেকে বহুত এনেকুৱা নষ্ট হৈ গৈ আৰু তেনেকুৱা সুবিধাও নাই মানে বাঁহ দিবৰ কাৰণে মানে ঘৰৰ মানে বাহিৰত বাৰানদাতে সেনেকে দিয়া গৈছে আৰু
অ অ অ বাহ বিলাক অলপমান পাইট কৰি দিবা যোন বান্দৰে দি মানে কণী বিলাক নিব নোৱাৰে বা পোৱালি হলেও পোৱালী বিলাকক উলিয়াই নি খাব নোৱাৰে অলপমান বাহ বিলাকন ভালদৰে কিবা তাৰোপৰি মানুহ খিনিও চাই চিতি থাকিব লাগে আৰু
আহ আহ সেইটো আৰু হাঁহ আছে অহ মানে কণী পাৰে হাঁহ আছে বাৰটা বাৰটা মান আছে
বাৰটা মান‌ আছে অ তেতিয়াহলে কণী পাৰিলে দেখোন সদায় যদি দেলি বাৰটা কৰি কণী বাৰ দিনত হলেচোন মানে মাহতচোন কিমান কণী হব তুমি বিক্ৰী কৰিলে ভাল প্ৰডাকচনে পাব অ অ ঠিকে আছে ফাৰ্ম নুখুলিলে হয় বাৰটা যদি হাঁহ থাকে বাৰটা কণী পাৰিলে তোমাৰ লাভটো ঠিকে হ'ব এটা কণীত যদি আজিকালি নটকাকে হয়
অ আৰু কণীৰ দামটো বেছি নাহাব আৰু কণীৰ দামটো-
অ সেইকাৰণে হ'ব তোমাৰ চলিব এনেকে হাঁহ মুৰ্গী পুহিলেও বহুত উৎপাদন হয়টো
পইছাটো ওলাই
সেনেকে চলি থাকিব পাৰিবা আৰু কিবা পুহিয়াৰ কথা ভাবিছা নেকি?
নাই নাই পোহা নাই বেলেগ পোহিম বুলি ভাবিছো কিন্তু পোহিব নোৱাৰা নহয় ছাগলী পুহিম বুলি ভাবিছিলো
অ ছাগলী পুহিম অ হাঁহৰ লগত তে ৰাজহাঁহ চীনা হাঁহো পুহিব পাৰা সেই সেই হাঁহ হাঁহৰ লগতে থাকিব পাৰিব সেইটোও কৰিব পাৰা ছাগলী যদি পোহা খাই ন
এনেকোৱা ঠাই নাই তাৰমানে এইখিনি অলপ পুহিছো আৰু নিজৰ খৰচটো ওলাবৰ কাৰণে ইমানো পুহিবৰ কাৰণে ঠাই নাই আৰু
ৰাজহাঁহ পুহিলে কিন্তু ৰাজহাঁহৰ জোৰা বহুত দাম তাৰোপৰি কেতিয়াবা হাঁহযোৰ তাৰ কাৰণে মানুহৰ কিছুমান তাৰমানে এই মন্দিৰে তন্দিৰে দিব লাগিলেও ৰাজহাহৰ বহুত দাম না জৰা পুহিলে ভাল সেইটো লাভৱান হ'ব পাৰিবা
অঁ অঁ।
সেইটোও ভাল আৰু চীনা হাঁটোও ভাল সেইটোও ভাল সেইটোৰো মাংস খোৱাতোন খালে তোন বহুতে ভাল বহুত মানে বলৱান না সেইটো টেষ্টি আছে তেজো আছে
অহ অহ পাৰা এ হাঁহ বিলাক আৰু লেতেৰা ঠাইত গ'লে আৰু ভাল নালাগে সেই কাৰণেই বিক্ৰী কৰি দিয়াই যায়
এতিয়া হাঁহ বিলাকসন কি কি খোৱা খাদ্য এতিয়া
এইটো হেৰি চাউলৰ চাপৰ নে কি কয় সেইটো পোৱা যায় আৰু ঘৰুৱা মানে ভাত দিয়া নাই দি পৰে
অ পেলনীয়া ভাত পেলনীয়া ভাত অ
সেইবিলাক দিয়া যায় আৰু মুৰ্গী বিলাক অ অ এনেকোৱা এৰি দিলে এইবিলাক বস্তুবিলাক খাই কিন্তু শস্যবিলাক বেয়া কৰে এই মুৰ্গী বিলাকে মানে এইবিলাক ফুলৰ মানে বাগিচাও আছে মোৰ ফুল চুল লগাওঁ এইবিলাক
অ ফুলৰ বাগিচা এখন অ বাগিচা হলো ভাল সেইবিলাক ফুলৰ বাগিচা কৰিলো হেৰি সেনেকোৱাকো ভাল ভাল উৎপাদন হয় তুমি যদি ঠাই বেছি আছে ফুলৰ পুলি লগাই কাইয়ো তাৰ মানে সেনেকে ভাল প্ৰডাকচন উলিয়াব পাৰি কাৰণ উ আজিকালি কিছুমান চবতে ফুল লাগে পূজা কৰিলে ফুল লাগে বিয়া সভা বা চবতে ফুল লাগে সেইটোও এটা ভাল ভাল ব্যৱসায় সেইটোও কৰিব পাৰা
নাই এনে নহয় বজাৰত দিয়া কাৰণেই লগোৱা নাই এনে ভাল লাগে আৰু মই ফুলটো ভাল পাওঁ ফুল লগা এনে ঘৰুৱা মন্দিৰত মানে দিয়াৰ কাৰণে
অঁ নহয় মই কৈছো কিয় তাৰমানে যদি জাগা থাকে আজিকালি জেগা বিলাক খান এনেই পেলাই তো লাভ নাই না কিবা এটা কৰিলে কিবা এটা লাভৱান হ'ব পাৰিবা আজিকালি চব ধৰণৰ বস্তুৰে মানে উৎপাদন কৰিবৰ কাৰণে সহজ পদ্ধতিত কৰিব পাৰি অলপ ঠাইতো বহুত খেতি কৰিব পাৰি সনেকুৱা আৰু তাৰ যদি জাগা আছে তুমি ফুলৰ খেতিডৰা অলপমান কৰি দিয়া তাতে এ এ বি যিবিলাখানে লৈ যায় সেইবিলাখনৰ দ্বাৰাই তুমি কণ্টেক্ট কৰি ল'বা লৈ আৰু সিহঁতে দি দিব আৰু তুলসীৰ খেতিও কৰিব পাৰ
অঁ তুলসীৰ খেতি আছে হাজোত
অঁ সেইটোও কৰিবা চোন
বিলাকে কৰে তাৰ ওচৰত মাধৱ মন্দিৰ আছে নহয় মান আমাৰ বাইদেউ হতৰে আছে মানে তুলসী
অঁ অঁ অঁ।
তুলসীৰ মানে ৰুয়ে আৰু মানে বহুত বিক্ৰী হয় মানে ক কাতি মাহত মানে তুলসীৰ মানে মালা দিব লাগে ধৰা দেহত কিবা আচিনা হ'ল ত চকুৰ অসুখ হ'ল মান্তি কৰে আৰু মাধৱত মানে তুলসী মালা দিয়াৰ কাৰণে
অঁ অঁ
সেইটোৰ কাৰণে তাত বহুত তুলসী মানে ৰোৱা হয় আৰু
অহ অহ ঠিকে আছে তুলসী পাৰিলে সেইটোও সেইটোও ভাল অ কি হয় তুলসীৰ মালা যদি মাধৱ মন্দিৰত দিয়া হয় কি কি ফল পোৱা যায় উম
অলমান এইটো ধৰ যাৰ যি মান্তি আৰু এইটো কি কি ফল মানে নহয় আৰু এইটো নিজৰ মনৰ মানে মান্তি কৰা যায় আৰু সেইটো নিজৰ মনৰ কথাটো কোনে ক'ব নোৱাৰে না বেলেগে ক'বা নোৱাৰে এ মই মান্তি কৰিছো বেলেগটো এইটো নোৱাৰে না সেইটো যাৰ যেনেকুৱা প্ৰমান আছে আৰু মন্দিৰটো মাধৱ মন্দিৰটো মানে যোনে যি কয় মানে হয় আৰু বিশেষকে এইটো হা
কিমান মান দূৰ হ'ব
ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা বাছত গলে চল্লিশ টকা লয় আৰু এই হাজো মন্দিৰত আৰু তাৰ পৰা হেৰিত গলে হ'ল তমটমত গ'লে হ'ল বা খোজকাঢ়িও যাওঁ পাৰি খোজকাঢ়ি গলে অকমান দূৰ হয় তাকেআৰু
অহ ঠিক আছে কেতিয়াবা যাব চেষ্টা কৰিম আৰু কাৰণ মন্দিৰটো অহ বেলেগৰ মুখত শুনি আছো মন্দিৰ তোৰ বিষয়ে লৈ কিন্তু যোৱা হোৱা নাই যাম আৰু যদি এনেকে সময় মিলে
অহ তাত মানে কোনোবা অন্নপ্ৰশন্ন হলে তাত দিয়ে বা ধৰ জন্মদিন জন্মদিনৰ কাৰণে ধৰ ভোক দিয়ে তাৰে ভোক দিয়ে তাতে আৰু আমি এই ফালা মুশুত দালি যি কয় সেইটো দিয়ে সেইটো ভাত আৰু চব্জি
অহ অহ
কিছুমানে পাৰিলে পনীৰো দিয়ে আৰু
অ সেইটো নিজৰ কথা
অ তোৰ নিজৰ কথা আৰু বিৰাট সোৱাদ হয় খুব
অ যায়ো পোৱা নাই খাই পোৱা নাই গলে কেতিয়াবা দেখা পোৱা নাই দিয়া সৰু কালতে এদিন গৈছিলো নেকি কাৰোবাৰ লগত এতিয়া নাই যোৱা বুলি কলেও ভুল নহয় আৰু কিন্তু এতিয়া আৰু চা চাবৰৰ মন গৈছে এতিয়া হয়তো দিনে দিনে পৰিবৰ্তন হয় না চব বস্তুৰে অ গতিকে এতিয়া আৰু দেখা নাই সেইকাৰণে তাৰমানে যাবৰো অলপ মন যায় এ কেনেকুৱা বা মোৰ ল'ৰাটোকো দেখুৱাবাৰ মন যায় সি দেখা নাই চাবৰ ইচ্ছা যায় চবৰে এ এনেকুৱা আৰু
তাত মানে হেৰি উৎসৱ হয় মাঘৰ বিহুত এটা উৎসৱ উৎসৱ হয়মানে দূৰৰ দূৰৰ মানে এই ধৰ চিনেমাৰ এক্টৰ বিলাক আহে ধ তাৰ মানুহখিনি উম মানে জাতি বুলি কথা নাই চব মিলন হয় আৰু এই মাঘৰ মাহটোত আৰু এইবিলাক আৰু এই ঢোল নাগাৰা এইবিলাক বজাই মানে ধৰ মিলা প্ৰীতিতটো দেখাই আৰু ইটো সিটো মানে আৰু ধৰ এই আগতে বুল বুলি যুজ ছিল এইবিলাক আজিকালি নাই বন্ধ কৰি দিছে
অ অ বুলবুলি চৰাইটোোৰ কেনেকুৱা যুঁজ
আমি কিন্তু এতিয়ালৈকে দেখা নাই যোৱাও নাই এনেকুৱা উৎসৱত এনে শুনিছো যাব কয় আমি যোৱা নাযায় প্ৰথম বিহু কৰি না
শুনাৰ বিষয়ে কোৱা কি কি শুনিছিলা সেইখিনিকে কৈ দিয়া
বন্ধ কৰি দিছে এতিয়া নহয় মানে চৰাই দু তাৰ মানে সেই কাজিয়া লগাই আৰু তেনেকুৱা এতিয়ালকেহে দে নাই
অ নাই
ভাল লাগে সেইখিনি আমাৰ মানে চব জাতি একলগ হয়
অ জাতি জনগোষ্ঠী একতাৰ সংহতি তাৰমানে এনে কে বজাই ৰাখে
বজাই ৰাখে অ
অ ঠিকে আছে ঢল তাল নাগৰা এইগিলাখান লৈ ফুৰাই আৰু
অঁ অঁ
আৰু আৰু শুনিছো মানে এই হাজৰ পৰা এই শুৱালকুছিৰ ঘাটলৈ যেতিয়া মানে মানুহৰ মুখত শুনিছো ম আমি দেখা নাই যেতিয়া মানে এই উ কি হয় মানুহে যে অষ্টমী অষ্টি অতাই যে এ পলিৰে না সময়ত না অষ্টমীৰ সময়তে মই পাহৰিছোঁ
অ অ এই বাসন্ত পূজা হয় যে বাসন্তি পূজা বুলি কয়
অ অ অ অ তাৰ হাজৰ গোসাইটো তাৰ মানে লৈ আনে বুলি কয় কান্ধত তুলি হয় ন কথাটো অ তেতি আমি হয় আৰু কথাটো মই কোৱাতো
কিন্তু অ দেখা পোৱা নাই আৰু
অ নেই তোৰ কথাবিলাক আলোচনা কৰঢাৰ মাধ্যমে দিয়ে জানিব লাগে বা চাবাৰো ইচ্ছা যায় ঠিকে আছে এনেকুৱাকেতো গম পোৱা যায় কিছুমান ঠাইৰ নাম বা মন্দিৰ ম যিজৰ কথা এনেকে ওলোৱা যায় আৰু নগলে গম নাপায় আৰু ওচৰতে হাজৰ মাধৱ মন্দিৰৰ ওচৰতে পোৱা মক্কাও আছে চাগে
আহ
অ মুছলমান বিলাকৰ ন অ পঞ্চতীৰ্থৰ তাত তাৰমানে হয়গ্ৰীব মাধ ধপ কেদাৰ এই এইবিলাকখনো আছে অ হয়গ্ৰীৱ মাধৱ গেদা আৰু আৰু কি মন্দিৰ আছে প পাঁচটা পাঁচটা মন্দিৰ থকা বুলি পঞ্চতীৰ্থৰ অৰ্থ হ'ল পাঁচ মন্দিৰ তাতে কেইটা হ'ল